কি কৰিছা?
আছো শুই আছো।
অ ভাত চাত খালে?
খালো এ কাপোৰ ধুইছিলোঁ যে কাপোৰ খিনি সোমোৱাই আনিছো গোটেই ভিজি আছে।
অহ, এই বৰষুণ দিছিলে যে।
ওলাই থৈছো কাপোৰ খিনি। কাপোৰ মই আধা ধুই থৈছো কাইলৈ আধা ধুম তেনেকে মানে ধুই ধুই কমাই থৈছো।
অ আমাৰ আকৌ ৰুম কেইটা চাফা কৰিলে এটা এটাকে ৰুম কেইটাত মানে ৰুম চ চফাই নহয়গে লাষ্টত গৈ পেলাই গোটেইখিনি এবাৰতে নহয় যে। সেইকাৰণে আধা আধাকে আৰু চাফা কৰি আছো।
তহঁতৰো লাগি যা।
এ আমাৰ লাগিবলৈ মোৰ গা বেয়া। সেইকাৰণে নাই কৰা বায়ে লাগিছে, বায়ে লাগিছে, মায়ে লাগিছে।
একো নাই। খালি নে নাই ভাত পানী?
খালো এ খাই উঠিছোহে তাৰ পিছত আকৌ দেউতাই মাংস অকন আনিলে মাংসকন মেৰিনেট কৰি থ'লো। বাটাৰ চিকেন ফ্ৰাই কল, ব্ৰইলাৰ মাংস উম। বাটাৰ চিকেন খাই বোলে, বাটাৰ চিকেন বনাও।
বটাৰ চিকেন বনাবি? বাটাৰ চিকেনটো আজি এতিয়ালৈকে বাৰু আয়োজন হোৱা নাই সন্ধিয়া মানলৈ কি হয় এতিয়া আয়োজনটো। বাটাৰ চিকেন বনালে, বাটাৰ চিকেন বনালে কিবা কিব বি ধেই বস্তু লাগিবতো।
অ এই ধেই বস্তু লাগে। এ চয়া-চচ, ভিনেগাৰ আকৌ এই কৰ্ণফ্লৰ, দৈ। সেইবিলাক বস্তু অ সেইবিলাক বস্তু আকৌ দেউতাক আনিব দিছো দেতাইক কৈছে বোলে হেই এইগাল বোলে আনাতকে বোলে নাখাও বোলে। মই কৈছো হ'ব দে আন আনি দিলে তেতিয়াহে ধুনীয়া হ'ব খাবলে হয় নাই বস্তুবিলাক দিলে।
উমজ এটা হেটাতে সদায় বোনাই কিমান খাবি।
সেইটোয়ে কেতিয়াবা কেতিয়াবা নতুন-নতুন ষ্টাইলত বনাই খাব লাগে ন।
খাব লাগে। এতিয়া বাটাৰ চিকেন বনালে মচলাটো চব দিব লাগিব।
অ' মছলা চাব দিব লাগিব চিকেন, মিট আকৌ আপোনাৰ জিৰা, ধনিয়া।
আকৌ যে কিছুমান, যে কিছুমান যে বগাকে বনাই যে।
অ' সেইটো হেৰি অহ কি বুলি কয় উ, ক্ৰিমি চিকেন।
অ' কি বগা যে বনাই যে আমাৰ বনাইছিলে এদিন।
অহ,
তাৰ পিছত ভালে লাগিছে বাৰু ৰাতি মানে হেৰি উ হেৰিয়াত খালো আৰু। তাৰপাছত ৰাতিপুৱা আৰু কিবা কিবি দৈ চৈ দিছে।
অহ
দি পেলাই বগাকে বনাইছে। বৌ এ বনাইছিলে অহ, তাৰ পিছত আৰু দাদ-বৌ দুয়োটাই লাগিছে বনোৱাত। দুইটাই বনাইছে মইতো নাজানো বাৰু সেইবিলাক বনাবলে। তাৰপিছত বনাই ধুনীয়া বনাই। উম, তাৰপিছত আৰু ৰাতি খালো দিনত, হেৰি কৰি পেলাই খাবলৈ ৰাতিপুৱা উলিয়াই লৈ গৈছো মোৰ দেখি পেলাই মানে আৰু এই ইয়ালৈ ৰদি মাৰি দিছো দেখিবিলে ঘিনতে।
দে তে কুকুৰ পোৱালিটো নাই খোৱা।
কুকুৰ পোৱালিতে বগা দিখিয়ে নাখালে।
এ ধেৎ কেৰিকা।
সিহঁতেও মানে বগা দেখি পেলাই কি বস্তু বুলি ভাবি মানে সিহঁতেও নাইকোৱা।
এ-এ ভাল লাগেতো খাই।
খাই ভাল লাগে ৰাতি আন্ধাৰাত মই খালো আৰু পোহৰ দেখি পেলাই মোৰ সন্তুষ্ট আৰু দেখি। মানে বেলেগ-বেলেগ বস্তুটো মনত পৰি গৈছে।
ই স সি-সি কালাৰটোৱে তেনেকুৱা যে।
সেইকাৰণে মই নাখালো ৰাতি খালো দিনত নাখালো আৰু।
এইবাৰ আকৌ মাঘ বিহুত মই আৰু দাদাক এটাই হানী চিকেন বনালো, তাৰপিছত মানে মানে এই হেৰিল হেৰি দিয়ে যে আপোনাৰ ধনিয়া পাত চনিয়া পাত দিয়ে। এনেকা পেষ্ট বনাই পেল মেৰিনেট কৰি পেলাই যে এনেকা জুইত গ্ৰীল কৰে। তাৰপিছত গ্ৰিল কৰিবলৈতো য়া আমাৰ ত সেই গ্ৰিলাৰ খন নাই আমি কি কৰিছো এই যে হাঁহ পোৱালি যে ৰাখে যে এইযোৰ নেট খন যে
অ'।
তি লৈছো এনেকুৱাই অৱস্থা আমাৰ। তিছত আৰু বনালো কলো মায়ে এতিয়াও কৈ থাকে কৈছে বনাবিচোন সেইটো বনাবি, মই কৈছো ৰ দাদাজন আহিব লাগিব। তেতিয়াই বনাব পাৰিম মই নাজানো নহয় বনাব।
উম মোকো মাতিবি এইবাৰ খাবলৈ। অ', মোক কো খাবলৈ মাতিবি হা।
অ'।
মই আকৌ মই আকৌ হেৰি অ' চিকেন টো এনেকে আমাৰ খুড়াই আকৌ তেনেকে খাই ভাল নাপায়। খুড়াই মানে এনেকেই ভাল পায় মচলা চছলা দি পিয়াজ চ সৰকে দি। ব'নালে তেনেকেই ভাল পায় এইবিলাক কিবা কিবি যে দি পেলাই বনাই যে বেয়া পায় খাবলৈ।
অ' মানে এক্সপেৰিমেণ্ট কৰিলে বেয়া পায়।
এনেই এনেই বনাই পেলাই খালে ভাল পায় উম।
অ', আমাৰ দেতাইটো নোখোৱাই হ'ল মানে সেই পুথি পঢ়ে যে।
উম।
নাখায় ঘ মাংস ব্ৰইলাৰ মাংস।
মাছটো আনি যে
উম।
আানা মাছ আনিলে মই মাছটো ধুনীয়াকৈ একো নিদিওঁ আলু চালু একো নিদিওঁ বিলাহীয়ে, পিয়াজে আদা নহৰুৱৈ গোটেইখিনি। তেলত অকণাহ ভাজি ল'ম, পিয়াজ চিয়াজ চব ভাজি মিক্সিত মাৰি দিওঁ।
অ'।
তেলত ভাজি পেলাই ঠাণ্ডা হোৱাৰ পিছ মিস্কিত মাৰি সেইখিনি পাছত মছলা চছলা দি মানে মাছটো দিওঁ কেনেকুৱা ধুনীয়া লাগে খায়।
উম।
উম কিবা এটা মানে ধুনীয়া গোন্ধ এ তাৰ বিলাহীটোও ভাজো।
অ', ঔ টেঙা দি বেছি ভাল লাগে ন'।
ঔটো দি ঔটেঙা দি ভাল লাগ ঔটেঙাটো সিজাইেলাই যে চেপি ৰস উলিয়াই ল'ব লাগে।
অ', বৰ ভাল লাগে আমাৰ মায়ে এদিন বনাইছিলে ঔটেঙা দি মাছৰ জোল।
সেইটো টেঙা জুলো কিন্তু এইটো যে যোনটো মই কৈছো। সেইটো বিলাহীটো বিলাহীটো ফালি ফালি তাৰমানমানে চাই, চিতা কৰিল কৰি পেলাই কেৰাহী হলো তেৰা থলো এনেকে গৰম কৰি লৈলি যাব ন বিলাহীটো লেৰেলি গ'লে পিঁয়াজটো অল ভাজি অকমান ৰঙা নিচিনা হৈছে আৰু। মানে পিয়াজটো তাৰ পাছত এ নমাই পেলাই, সেইখিনি আদা নহৰু দি মিক্সিত মাৰি দিবি মিক্সিত মাৰিলে তাৰমানে টো মিক্সিত মাৰ দিলে গোন্ধটো তাৰমানে কেঁচা কেঁচা গোন্ধটো নোলাই ভাজি পেলাই মাৰিলে। কাজি পেলা মিলে কেঁচা গোন্ধটো নোলাই যে তেতিয়া বলেগ এটা গোন্ধওাই মজা লাগে খাই।
আত্ছা।
এখো দিব নালিগে।
আহ। আমাৰ আকৌ এই জিৰাবিলাক মানে এতিয়া আকৌ পেকেটৰ জিৰাবিলাক বেয়া। সেইকাৰণে আমি মানে মাংস চাংস বনালে জীয়াৰটো মানে এনেকে দোকানৰ পৰা কিনি আনি ঘৰতে পিচি লওঁ, বৰ ধুনীয়া গোন্ধই একে দিলে। টে অ' সেইকণ, সেইকণ দিলে একো দিবই নালাগে মছলা। চিকেন অ'কন দিলেই হ'ল।
ভাল লাগে, তেনেকে দিলে গোটা জিয়াৰটো পিছি দিলে। এনেও ভাল লাগে খাই কে আজিকালি এলাহ কাৰণে নিপিছোঁ।
তাকেহে।
মিক্সি আছে, মিক্সি আছে যদিও মই পিচিবলৈ এলাহ লাগ। আৰু কেইটামান জিৰা কি পিজি থাকিম মিক্সিত।
সেইটোয়ে, আমি খুন্দনাতে খুন্দি লওঁ, কেইটামানহে আৰু বৰ ভাল লাগে।
পেকেটকে দিওঁ।
উম।
কিন্তু তেনেকে বনালেও ভাল লাগে খাই। এনেকে বনালেও খাই ভাল লাগে।
উম।
হেইটো মছলা ছাগলী মাংসত দিব লাগে। পিচি পেলাই, জিৰাটো পিচি যে ছাগলিত দিলে ভাল লাগে খাই। তেতিয়া ছাগলী মাংসকন আৰু ধুনীয়া হয়। পাছত আৰু লং-লং, ডালচেনি দি দিব লাগে আৰু লং, ইলাচি
উম, খাব আৰু!
তেনেকুৱা গোন্ধ ওলায়
অ'। আমাৰ বনাই। আমাৰ আকৌ বেছি মছলা দি দিয়ে যে সেইকাৰণে পিছৰ দিনা আকৌ পেটৰ অসুখ কৰে।
মায়ে জ্বলা ধেৰ দিয়ে যে
মাৰ কথা জানেই আৰু। এসোপা-এসোপা দি দিয়ে, খাবই নোৱাৰো।
মাৰৰ হেৰি জ্বলা খাবলৈ গ'লে আমাৰ বৌৰে
উম।
এসপ
অ', কান্দি পেলাব। এনেই জ্বলা খাব নোৱাৰে বৌয়ে।
উম অকনো নোৱাৰে খাবলৈ তাই জলা।
সেই দিনা খন জানা তেতেলী দিও তে কান্দি পেলালে।
উম তাই নোৱাৰে জ্বলা খাবলৈ জ্বলা এতিয়া মাংস আনিলে যে আমাৰ জ্বলা মই কমহে দিওঁ।
আহ।
জ্বলা দিলে তাই মোক একে মাংস বনালে আগতে গৈ থব মা তুমি হেৰি মাংস জলা নিদিবা দেই। অকমান দিবা অকমান দিবা বাৰে প্ৰতি কয়। তাই নোৱাৰে অ'।
অ' সেইদিনাখনো আম আম দিওঁতেও কান্দি পেলালে আমত অকনমান দিছিলো জলক এতিয়া তাৰ পিছত নিখিলে কান্দিছে বৌয়ে কান্দিছে, পাছত মই ইমান জ্বলা দিলো নে?
সিহঁতে নোৱাৰে যে খাবলৈ আমি হ'লে হেৰি পাৰি যাওঁ। সিহঁতে জ্বলা খাব নোৱাৰে, তাইতো আৰু নোৱাৰে খাবলৈ। তাই জ্বলা মানে সহ্য য়ে নহয়।
অ' বেচেৰি এই মোৰ বেয়া ও লাগিছে বেছি জ্বলা দিলো নেকি ন খাই চাওতে মই জ্বলা নাই পোৱা। বা
তাই নোৱাৰে যে ঘৰত নাখাই যে জ্বলা বেছি। আমি খাই থাকো ন, উম মই তোৰ হেৰি মাইয়ে যে হাঁহৰ মাংসকণ বনাইছিলে সেইকণ নাপাহৰো আৰু।
হাঁহৰ মাংস। ক'ত বিহুত।
উমহু উম হম এবাৰ যে কাকা থাকোতে যে
অ অ অ দিছিলে যে
কি ধুনীয়া হৈছে দে
উ এ মায়ে বনাই ধুনীয়া কিন্তু জলাটো বেছিকে দিয়ে সেইটোহে দিগদাৰ
বৰ ধুনীয়া হৈছে এতিয়া খাবলৈ মোৰ এতিয়াও এতিয়াও মানে সেইকণ মুখত লাগিয়ে আছে ইমান ধুনীয়া এনেই মই হাঁহৰ মাংস নাখাও নহয় হাঁহ মাংস আমাৰ ঘৰলৈ নানেও নবনাও বেলেগে বনালেে চাৰ
উম
যোৱাবাৰ ডিচেম্বৰত খাইছিলো মাংস আমাৰ ঘৰত বনাইছিলে সি আমাৰ মাহীয়ে মাহীয়েকৰ ঘৰত তাত খাচ গো এনে তাৰ পিছত সেই সেই লাষ্টবাৰ সেয়া ডিচেম্বৰতে হোৱা
মই হাঁহৰ মাংস খালে কিবা গোন্ধ পাওঁ হাঁহৰ মাংসটো
গোন্ধতটো আছে বাৰু অকণমান
মই সকাৰণে নাচাও
গোন্ধটো থাকিলেওানেয়া গৰম মছলা দিলে গোন্ধটো কাটি দিয়েেইে কিছুমান ন খোৱা মানুহে যে গোন্ পায় পকতে আমি তেতিয়া নাখাও যে সেইকাৰণে পতকৰে গোল পাওঁ যোনে খাই থাকে এটা এটা হাঁহে নাই মানুহক খাবলৈ কিছুমান মানুহেতো সৰহ সৰহকৈ মাংস খায় ন আমি নাখাওঁ নহয়
সেইটোৱে
ঘ খোৱা মানুহ যে আমি অলপহে খাওঁ ধৰ
আহ আহ
খ স কেনে সেনে খাই
এ সিহঁতৰ এটাই নহয় দুটা তিনিটা লাগাইছে বা মই এক পিচ নোৱাৰো দেই খাব মোৰ মানে অকালেহি যায়
আমাৰো ইহঁতে নাখায় বাৰু আমাৰ ইহত কটাাই এটাাই না খাই খা আমা খ
অ বৈও নাখাই চাগে
অ এই মাঘৰ বিহুত অ কি মাঘৰ বিহু নহয় এই ডিচেম্বৰ যে বনাইছিলে তেতিয়া অকমান খাইছে বোলা চাই তাই ইমান নাখাই যে আহ তাহাঁততো ঘৰত নাখাইছিলে বাৰু ইয়লাহিব ব পৰাে খাইছে আমাৰ মাংস চাংস
অ ঘৰত নাখাইছিলে নেকি
ঘৰত মাছ মাংস একো নাখাই নহয়
অ ভেজিটেৰিয়ান
উম এতিয়া এই আজি তাকে কৈ আছে আগতে নাখাইছিলে মাছ মাংস একোৱেই নাখায় তাৰপিছত এই লকডাউন দিছিলে যে হেৰি হওঁতে এয়া এই যে কি কৰোণা হৈছিলে যে অ কৰোণা হতে চবকে ভাল ভাল বস্তু খাবলৈ নাই তেতিয়া তেতিয়া পৰাায় কেনেে খাবলৈ লৈছে নাখায় নহয় মাছ মাংস তেতিয়াৰ পৰাা খাবলৈ লৈছে মানে
আচ্ছা আগতে মানে নাখাইছিলা ন
আহ হা আগতে নাখাইছো দে এতিয়া খাইছে আৰু এতিয়া মানে ইয়াত আহি আহি পেলাই অকমান অকমান খাই মানে হলেও মানে মাংস দিলে তাই যদি চাৰি পিচ মাংস দিয়ে তাই দুপিচ বা এ পিচে খাব
অ মাংসটো খাবও লাগে মাংসটো খালেহে আকৌ গাত জোৰ আহিব বিলাকত যদি অকল এইবিলাক চব্জিডালে খাই থাকো তাৰ পৰাা অকল প্ৰ'টিন বিলাকে পাম জোৰটোতো নাপাম নহয় এই মাছ মাংসকণ লাগে আহ সেইটোয়ে দিম যে খাব লাগে এইবিলাক এই খাবলে বনাইছে যিহেতু
আমি এতিয়া চব খাওঁ তাই নাখায় তাই হেৰি ডিম খাবলৈ দিলেও নাখায় মাছ খাবলৈ দিলেও নাখায় খাই মাংস খালেও সেই জোলকণ আৰু মাংস দুপিচ খাব আৰু সেয়াই
মই গাহৰি নোৱাৰো খাব
মইতো গাহৰিতটো চবতকৈ ভাল পাওঁ গাহৰি
মই গাহৰি নোৱাৰো গাহৰি আৰু হাঁহ সেই দুটা বস্তু নোৱাৰো মই বাকী াক কি চব খাই দিম পাৰ
উম পাৰততো আৰু ভাল লাগে খাই
অ পাৰ জোলকণনৰ কাৰণেহে বনাই আৰু মগু দানান নিচিনা কৰে পিছ কেটা
উ কিহৰ নিচিনা
মগু বহুত দানা নিচিনা কৰে আৰু